অ
হেল্ল' অ কি কৰিছা
এনে বহি আছো তুমি কি কৰি আছা
মই এ কাপোৰ কেইটামান ধুব ওলাইছো ল'ৰা ছোৱালী কেইটা স্কুল গৈছে যে কাপোৰ বিলাক লেতেৰা হৈছে এইকেইদিন বৰষুন পৰি আছে ধুব পৰা নাই
অ এই আজি ৰ'দ দিছে নেকি অ ৰ'দ দিছে ছে কিন্তু ইমান নহয় আৰু কমকে দিছে আৰু ৰ'দটো
ৰ'দটো ভালে মান দিছে আগত থাকি ৰ'দটো বেছিকে দিছে এইবোৰ কেইটামানো বনাব লাগে সিহঁতে স্কুলৰ পৰা আহিব এতিয়া বোলো শাক চবজি খিনিও কৰো কাপোৰ কিটা
ধোৱা হৈ যাই ধুই পেলাই শাক চব্জি খিনি বনাও গৈ এই জিকা কেইটামান কুটি থৈ আহি আৰু পিয়াজ আলু তেনেকে কুটি পেলাই থৈ আহিছো এতিয়া গেছত নবনাই বহুতো অসুবিধা যায় এ গেছ তো হ হলে সেইটো কাৰণে আ
হেল্ল' হেল্ল',
পাচলি অহ -অহ-অহ ক' শুনি আছো।
বনালে খালো।
কি
খালো বনালে।
কি চব্জি দি
হেৰিয়ে খাইছো
বেছি নহয় বেলেগ চব্জি নাই ইমান আলু আৰু চয়াবিন সেনেকে ভাজিছে।
অহ
আজি নিৰামিষ খালো আও। আও কি কৰিম আও।
খাই ভাল
অহ, এই আলু আৰু দালিৰ লগত বনালে ভাল লাগে।
ভাল লাগে।
উম
ভাল লাগে এয়া চয়াবিন টো ভাজি এচ দি পেলাই আৰু কামত গ'লে আমি ভাজি পেলাই মই এয়া ভাত নটা বজাত ভাজি খালো মছলা দিলো পিয়াজ দি সেয়া মাছ আৰু দালি, মাছ
ভাজিছিল সেয়া দি খালা।
অহ, কি মাছ খালা?
এয়া হেৰি মাছ এই সৰু মাছ বিলাক হেৰি কৰিছো
অহ
ৰাখি দিয়ে বেপাৰী আহে ন' মাছৰ বেপাৰী। মাছৰ বেপাৰীৰ পা ৰাখিছো। সেয়াই মাছ ভাজিম উম।
মই আকৌ তেলত দি খাই ভাল পাওঁ। তৰকাৰীৰ লগত বেয়া পাওঁ মাছ।
নিকি
মাছ
নাই অহা ল'ৰা -ছোৱালী কেইটা।
অহ, টৰকাৰিত দিলে খাই ভাল নালাগে।
অহ, আৰু নাই আমাৰ লৰা -ছোৱালীকেইটা খাই। অহ, আমাৰ ল'ৰা -ছোৱালী কেতা তেলত দিলে ভাল নাপ ভাল পায় এই তৰকাৰী যে কেঁচা -কেঁচাই বনায় এতিয়া নেখায়। মই তৰকাৰীত দিলে খাওঁ কেঁচাই - কেঁচাই।
চাই বনালে খাও।
উম অ', মাহঁতে
চব লগত যেনেকৈ বনা বনালেকে
এই কিনা চব্জিবোৰ সাৰ দিয়া আজিকালি একো তেচেই নাই।
দালি আউ চবজি খায়। উ এইবিলাক কি কিনি আনি
খ যায় ৰঙিল এ ঘৰৰ মানে ৰুইছো আৰু চবজি এই কা কেল দিছোঁ ভাত কেকেল এই দুই চাৰিটা লাগে ছিগি আনি তে পেলাই কেতিয়াবা মাজে-মাজে ভাজি খাওঁ ভাল-ভাল আলু এটা দিও আউ বেঙেনা তিনি চাৰিটা চিগি আনো আউ ঘৰৰ পাচলি বুলি হেইবোৰে খাওঁ। এনে কিনা পাচ চলি ভাল নালাগে। অ নিজে কইছো নিজ নিজৰ মানে বাগান আছে যে সেই বাগানত মানে ৰুই দিছো আৰু তামোলৰ গছ, পানৰ গছ এই বিলাওচে তাৰ মাজে মাজে খিনি ৰুই দিছো আও, এ হৈছে দুডাল এডাল খাইছো আও।
উম
উম
অ, কি-কি ৰুইছ?
তুমি এতিয়া কি কৰি আছা?
মই কি কৰিম আৰ এনে বহি আছো।
অ গা পা ধুৱাই নেকি তুমি?
নাই ধুম দেৰিকে গৰমটো দিছে যে বোলো দেৰিকে ধুম আৰু। নাই-নাই অলপ দেৰিকে ধুম আও। হেল্ল'
অ গা ধুৱা নাই
অহ অকমান দেৰিকে ধুম গৰমতটো মাৰিয়ে আছে। নাই দেৰিকে ধুম।
দেৰিকে ধুলে একো নাই গৰম দিন দেৰিকে ধুব লাগে, ঠাণ্ডা দিন হ
অ এ সোনকালে ধুলে মানে আকৌ গৰম লাগে পিছত।
অ গৰম দিনত দেৰিকে ধুব লাগে। এই ঠাণ্ডা দিনতহে সোঙকালে ধুও, আমি গম দিনত দেৰিকে ধো।
অ মইও এটামান বজাত গা ধো আৰু।
গা ধুই লৈ ভা গা পা ধুই ধইল ভাত তকাই বনাই ভাল নালাগে, গান নোধোৱা কে যদি ভাত তকাই বনাও তেতিয়া ভাল লাগে, মই আকৌ গা ধৰি লওক গেছত বনাব লাগে তেতিয়া হ'লে চবজি খিনি গো গোটেইখিনি ধুনীয়াকে কচু চচু বনাব লগা হ'লে পুতি লও কচু বনালে। আৰু হেৰি কচু হাতেদি মানে সজুৱাই যে হাত খন সেইটো কাৰণে কচু কুটি ধুই পকলি ধুনীয়াকে চৌকা আগত থৈ তাত পিছত মই গা ধু গা ধুই লৈ তেতিয়া মানে চবজি বনাই, এনেই বেলেগ চবজি হলে আউ আগত বনাই আও, চৌকাত বনালে আগত বনাও, বনাই তেতিয়া গা ধোও। আৰু গেছত বনালে, গা ধুই দেৰিকে দুটা এটা বাজি তেতিয়া ভাত চবজি বনাও, চৌকাত বনালে মানে ইমান টেনচন লাগে, গৰম লাগে না চৌকাত ধোৱাত। থাকিব নোৱাৰা ওচৰত সেইটো কাৰণে উ সেইটো কাৰণে সেনেকুৱা ক আৰু যদি ইয়াত বনাও তেনেহলে সোনকালে বনাও, তোমাৰ তুমি এতিয়া ফুৰিব যোৱা নাই? গম বন্ধ দিছে যে।
নাই নাই কি ফুৰিব যাবা ইমান গৰম আৰু এইপিনে কলেজত কাম আছে।
অহ কলেজৰ উম বৰ জালা গৰম বন্ধ দিলেও তোমাৰ ৰক্ষা নাই ন?
নাই নাই শান্তি নাই আৰু গৰম বন্ধটো কৰিব লগা হৈছে।
অ অ এই আ গম বন্ধ দিলেও শিক্ষা নাপাওঁ মোৰ ল'ৰা ছোৱালী কেইটাই কৈছে নহয়। মই বোলো এ গম বন্ধ দিছে অলপ ফুৰিব যাম আৰু ধৰি লও ত ইটো সিটো চাব যাম পাৰক পাৰ্চ আছে সেইবিলাক চাব যাম।
উম
ফুৰিব য যাম আৰু এনে ল'ৰা ছোৱালী কিতা হ'ল যেতিয়া শেষ হৈছে। এতিয়া নগলে পিছত স্কুল বহিব যাব নোৱাৰিম আও। সেইটোকাৰণে এতিয়া যাওঁ আও।
অঁ, অঁ
তোমালোকো আ
এতিয়াই যোৱাটো ভাল আও স্কুল আব্বা কামত গ'লে ৰাতিপ্‌ পুৱাই, ৰাতিপুৱাই কামত গলে
কামত গ'লে বৰ অসুবিধা হ'য় ন'। ভাত ৰ্টকাই বনোৱা তোমাৰ আম্মা চাগৈ। তুমি, আঁহ্‌ অঁ, তুমি আম্মাক সহায় কৰি দিবা আক।
দিওঁ বাও, যিমাখিনি পাওঁ।
অঁ পঢ়া লৰা -ছোৱালীয়ে উৰ্হ, অঁ, আঁ ঠাণ্ডা দিনত উঠাতো কষ্ট লাগে। উম, উঠিবৰ কাৰণে কষ্ট। উম, উঠাটোৱে কষ্ট আ ঠাণ্ডা দিনত। গৰম দিনত হ'লে ভাল আও।
উম
ওঁ, চবই বই আও, ভাল আও। অকণমান বোলো গৰত গৰম দিনকেইটা ভাল পাওঁ। কাম -বন কৰি ভাল লাগে। হিজা গৰম দিন হ'লে এইটো এটা এনেক্‌ মই ঠাণ্ডা দিনকেইটা ভাল নাপাওঁ। মই গৰম দিন কেইটা ভাল পাওঁ। মুখ ধুই ভাল লাগে? খাই- বৈ। ঠাণ্ডা, ভাত -পানী, ঠাণ্ডা হ'লেও ভাল লাগে। হে ষাই, খাব লাগে। ভাতটো খাইও গৰম লাগে। ঠাণ্ডা হ'লে খাব মন নাযায়। মই এইটো কাৰণে ঠাণ্ডা দিনটো বেয়া, গৰম দিনটো ভাল পাওঁ।
মওঁ বেয়া পাওঁ ঠাণ্ডাদিনটো।
ওঁ ঠাণ্ডা দিনটো বহুত বেয়া। উম, কিবা এটা বস্তু বনালে লগলতাই যদি নোখোৱা ঠাণ্ডা হৈ গ'লে খাব মন নাযায় আও। গৰম দিনত ভাল আও বনাই পেলাই অলপ সময় পিছটো ঠাণ্ডা হোৱালৈ ইটো- সিটো, কাম- বন কৰিব পাৰা
ইটো -সিটো, কাম -বন কৰিব পাৰা। উম, ভাল লাগে।
গৰম দি
অ ম
কিছুমানে আকৌ ঠাণ্ডা ভাল পায়। আমি আকৌ গৰম দিনহে
গৰম দিনটোহে ভাল পায়। কাম কৰা মানুহৰ কাৰনে ঠাণ্ডা দিনটো ভাল আৰু ৰ'দ পৰে ঠাণ্ডা দিনটো। আঁ--অঁ তেনেকুৱাই। ৰ'দ ওলায় দিনটো। উম, কাম-বন কৰিব মন নাযায়। অঁ এই ওঁ, ওঁ দেউতাহঁতৰ কাৰণে ভাল আৰু সিহঁতে কাম -বন কৰি থাকে ন'। সিহঁতে গৰম দিনটো বেয়া পায় কিন্তু আমা কাৰণে বেয়া আৰু।
টি হৈ যায়।
দিন চুটি হৈ যায়। উম, এতিয়া হ'ব দিয়া নহ'লে আপুনি কাম -বন কৰি লোৱা। মই দেৰিকে ফোন মাৰি আছো।
তুমি এতিয়া, শুইহে আছা?
অঁ, হ'ব দে নহ'লে হাঁ দেৰিকে
অ, অঁ হ'ব ৰাখ ৰাখ।